হেল্ল' অ' কি কৰিছ?
এ, কিনো কৰিবি আৰু তোৰ ঘৰতে এনেই আছোঁ, টিভি চাই আছিলোঁ।
অ', অ'।
তই?
উ, মই এয়া আছোঁ এনেই হেৰি এইটো বুলোকে ফোনটোকে চাই আছিলো, বুলো বহুত দিন খবৰ খাতি এটা লোৱা নাই লউচোন।
অ' ভালেই কৰিলি, বহুত দিন তোৰ কথা বতৰাও হোৱা নাছিলে।
অ', অ' তাকে, উ, তাৰপা বাকী খবৰ খাতি কচোন ঘৰৰ মাহতৰ
মাহঁতৰ খবৰ খাতি বৰ্তমান ভালেই চব এতিয়া খেতিত লাগি আছে আৱ
অ অ
বাকী এনেই ভাল পাওঁ দেই গা চা ভালে হৈ আছে মাজতেতো জ্বৰ হৈ গ'ল মোৰ জ্বৰ হ'ল মাও জ্বৰ হৈছিলে এতিয়া ভাল হৈছে বাৰু চবৰে
অ অ সেইটো বাও এই ভাইৰাছ আহিছিলে বাৰু মাজতে
অ তাকেহে বহুত মানুহৰ হেৰি হৈছিলে জ্বৰ হৈছিলে
উম উম আমাৰ ঘৰতো সেয়াহে আমাৰ ঘৰ অকল মই আৰু ভাইটিয়ে বাচি থাকিলোঁ
অ আৰু হেৰি এ তোৰ গাঁওখনৰ পতিঘৰ মানুহতে এটা দুটা মানুহৰ হৈছে বুলিয়ে ক'ব পাৰি আৰু
উম উম সেইটো হৈছে বাৰু ভাইৰাছ আহিলে তো হয়য়ে দেচোন চবৰে ঘৰতে হয় নহয় বাৰু
উম তাকে হে তাৰপা শুন আকৌ এই ৰঙত এধানী সপোন বুলি চিৰিয়েল এখন দিয়ে চাও নি
অ ইনেই মই হেৰিয়ত পাইছিলো ফেচবুকত এনেকে চাই থাকোতে তাত পাই আছিলো
এই সেইখন শ্ৰী ভূঞাতে হেৰি হৈছে শ্বুটিং হৈছে এই আমাৰ এইফালত ঢেৰ মানুহ মানে
অ অ অ অ গম সেইখন নেকি মোক গম পাইছো কেলে এই যে হেৰি আমাৰ এই ইহঁতৰ ঘৰৰ ওচৰৰ যে হেৰিয়ৰ যে বুঢ়া বুঢ়ী যে
অ সেই তাই মাকো অ তাইও ওলাইছে নহয় আজি
অ হয়নে
উম তাৰপা তাতকৈও ইণ্টাৰেষ্টিং কথাটো কি জান নাই
তাতকে ইনটা মোৰ এটা কথা আছে তই বা প্ৰথমতে কৈ লচোন
অ এই শ্বুটিংখন যাৰ ঘৰত হৈছে
অ
সেইটো আমৰ দীঘলা মোমাইকৰ ঘৰহে
হয়‌ নি
অ একদম ডাইৰেক্ট তাতে তো দীঘলা মামিহঁতো ওলাইছে
অ এ দু আ আৱ এটা আৰু এটা ওলা আৰু এটা মানুহ অ গম পাইছো আৰু এটা মানুহ ওলাইছে গুণ ধৰিব পাৰিছানে
কোন
আমাৰ লগৰ যে আগতে পৰীক্ষাস্থানত যে পঢ়িছিলে মডেলিং জনী মনত আছে নে নাই
অ সৌ কাৰণে আকৌ মানুহটোক মই কোন কোন চাব মই মনলৈ পেলাব বিচাৰি আছো মাছ তই এটা ওলাইছে
অ হোৱাও মা মাষ্টৰ এটা ওলাইছে অ
মই কোননো মানুহতো ক'বাত দেখিছো মই মানুহতোক কৈছো এ এইটো বুঢা বুঢ়ী চাইদৰ মানুহ হ'ব নেকি দেখিছো।
অ' সেইটো আক কেলে আমাৰ মিটিঙে মাটাঙে দেখোন ঢেৰ মানুহ ঢেৰ উঠি উঠি কথা কয় যে মনত আছে নে নাই
অ' সি ওলাইছে হয়তো অ' মোৰ এতিয়া মনত পৰিছে কোন কোন মই ভাবি আছো।
অ' হেৰি এ ইহেঁতৰ মাকহঁতৰ লগত একেলগতে ওলাইছিলে।
অ' তই তই ক'ত চালি
এই হেৰিয়ত চাই ইউটিউবত পাইছোঁ আৱ তাই জীয়েকে ষ্টেটাচ লগাইছিলে আক হোৱাটছপত।
অ' সেইটো কথা মই এতিয়া কালি এতিয়া কালি মইয়ে মায়ে ভন্টিয়ে এনেকে বহিলো তোৰ কেইটা? চাৰে নটা মানৰ পৰা পঢ়িছোঁ। চাৰে দহটা এঘাৰটা মানলৈকে ইটোৰ পিছত সিটো এপিষদ লগাই লগাই চাই শেষ।
অ।
আজিৰ পৰা মানে টো চিৰিয়েল, আজি দিনতো মাহতে চালে। আজি পৰা মানে পুৰা লাইফ চাব পৰা হৈ যাব আ‌ৱ।
অ', অ'।
সোতৰটা এপিছত চাই দুদিনত খতম।
অ', অ' তাৰ পা হেৰি নহয়। এ কি বুলি কয়, তাত যিজনী যে ছোৱালী যে ওলাই আছে, মই তাইক বৰ ভাল পাওঁ আকৌ এইখন যে। হেৰিখন যে কৰিছিলে, যৌৱনে আমনি কৰে তাত যে কৈছিলে যে, পূজা?
অ' গম পাইছো।
অ' তাইক মই ভাল কিবা এটা ভাল পাওঁ।
অ' নাই অভিনয় বোৰ ভাল কৰিছে। তোৰ মানে কি হয় আচলতে ৰঙৰ যোনবোৰ চিৰিয়েল। তাৰ কাহিনী বোৰ বহুত বাচি বাচি লয় আৰু অভিনেতা বোৰ ভাল অভিনেতা ৰাখে মানে।
উম, সেইটো হয় বাৰু। তেনেকে। মই আকৌ তো মো কে এনে গম পাইছ নাই? তো মুকে হে গম পাইছো আকৌ ইয়াত হৈছে বুলি।
অ', অ'। ইয়াতে হৈছে শুকানেতো আমাৰ মানে ভাল লাগিছে চাই টো জেগাবোৰ চিনাকি পাইছো যে। মই তাতে গৈ থাকো ঠাইডোখৰলে। দীঘলা লগত গৈ থাকো যে।
অ' গম পাইছো অ'।
অ' শুকানত বেছি ভাল লাগিছে আকৌ চাই।
অ' তাকে। এ ভালেই হৈছে, গম পাৱ নাই? তো কিবা মানে আমাৰ গাওখনকে ধৰি লও মানে তোৰ বাহিৰনো কিমান এইবোৰ দেখাই থাকিব। বেলেগ গাও কিবা কিবি এইবোৰ দেখাই থাকিব। আমাৰ এইফালে আহিলেওতো দেচোন ভাল লাগে নহয় এইবোৰ চাই মেলি হয় নহয়।
অ' সেইটো ভাল লাগে আৰু তোৰ ৰসটো বাঢ়ি যায়, যেতিয়া তই জেগাবোৰ নিজৰ জেগা হয়।
অ' সেই এতিয়া তই তই নো আগতে সমীহতক চাই ভাল পাইছিলি, হয় নহয়? তই নিজে কচোন।
অ' সেইটোৱেই।
উম। মোৰ মাতটো অকমাণ লাহেকে আহিছে নি বাৱ।
অ' অলপমান লাহেকে হৈছে, এক দুই ছেকেণ্ড।
অ', অ' তাকে। এতিয়া ভালকে ধৰিব পাৰিছ নহয়?
পাৰিছো পাৰিছো। মই আগতেটো অসমীয়া চিৰিয়েল চাই আছো। দুদো ৰেঙনিত মই আগতে মই ঢেৰ ছিৰিয়েল চাওঁ নহয়। চান্মাৰি চান্দিনী তাপা খোজ। তাৰপিছত মানে এ বহুত চাওঁ, আইনা বুলি এখন।
অ' সেইবোৰতো বহুত চালো মই আগতে, মই আগতে হিন্দী চিৰিয়েল মানে মই কৈছো নহয় মই চাৰে সাতটালৈ যেনে তেনেহে পঢ়ো। তাৰ পিছৰ পা মো পাপাহঁতৰ লগত বহি লৈ সেইকিনে ভাত চাত খাই আজই হৈ মেলি চব চাওঁ মানে।
অ' মইতো নপঢ়ো। মইতো চাৰে ছটা পা পঢ়োঁ আৰুতো সেইফালে কাৰেণ্ট যোৱা লৈকে নহ'লেতো টিভি বন্ধ কৰা লৈকে। আকৌটো যেতিয়া হিন্দীলৈ যাওঁ, তেতিয়া চি আই ডি, আদালত, নাগিন।
উম। সেই মইতো নাগিন বুলি ক'লে পগলা আৰু মই নাগিনৰ কাৰণে কিমান কাজিয়া লাগো। সেইটো সময়তে আই পিএল হয়। একেটা টাইমতে কিমান কাজিয়া হয় আমাৰ।
অ সেইতিয়া মানে, এ এটা সময়ত চাইছিলো দেই ময়ো ছিক্স ছেভেনত থাকোতে মানে বহুত চিৰিয়েল চাইছিলো। টো এতিয়া একেবাৰে কমাই দিলো আও এতিয়া মই বুলিয়ে নহয় মানে টিভি চোৱা বহুত মানুহে কমাই দিলে ন
আমাৰ ঘৰতে এতিয়া আমাৰ টিভিটো বেয়া হোৱাৰ পা মানে তোৰ টিভিটো একে বেয়া হ'ল যি বেয়া হ'ল আও মানে তোৰ ভালকৈ বেয়া হয় ভালকৈ কোনে ইমান পইচা খেদাই থাকিব এটা হেৰিয়ঁতে সদায়
সেইটোয়ে আজিকালি যেনেকে তো অ আজিকালি যেনেকে তো হাতে হাতে মোবাইল বা মোবাইলটো বেয়া হলে ভাল কৰি লয় আগতে
উম উম অ সেইটোৱে আও এতিয়া আজিকালি ধৰি ল মোবাইলতে চববোৰ নাপায় জানো
উম সেইটোয়ে আগতে মানে কি আচলতে টিভিতোৱে এটা ঘৰখনৰ এটা সপোন আছিলে মানে প্ৰতিঘৰ মানুহে যে আমিও টিভি এটা লম বুলি
অ অ সেইটোয়ে অ তাকে
কি কথা ক'ব লৈছিলি
হেৰি ঐ কথা এটা মই হেৰি চাবলৈ গৈছিলো নহয় চিৱত কাৰ্ণি বেল চাবলৈ গৈছিলো নহয় সেইদিনা ষ্টেটাচ দিছিলো পাইছে নেকি
অ মই ষ্টেটাচ নাইছোৱা নহয় বহুত দিন হ'ল
অ মই তাত গৈছিলো নহয় আমাৰ সেই তাত মানে লখিমপুৰত দুখন বহিলে এখন এই আগৰ পৰাই বা জুনৰ জুনৰ পৰা বহি আছিলে
অ
তাপা তাত হেৰি ওলাইছে আকৌ জল পৰি তাপা সাগৰৰ যে মাছবোৰ যে
অ
সেইবোৰ ওলাইছে তাৰ পিছত তোৰ হেৰি বহিছে মীনা বজাৰ বহিছে তোৰ এইবোৰ এ খেলিব পৰা চকৰি পৰা ধৰি লৈ এইবোৰ যি দি যে সৰু ল'ৰা ছোৱালীবোৰে খেলিব পোৱা
অ অ গম পাইছো নহয় চকুৰিতোত ডাঙৰ মানুহেও বহিব পাৰে নহয় মোৰ সেই ওপৰলে যে উঠি যায় মোৰ সেই চগৰিটোত মানে উঠিবলে মন এটা আছে আজিলৈকে উঠিও পোৱা নাই
অ মই মই উঠিলো নহয় ফাৰ্ট টাইম এক্সপিৰিয়েঞ্চ কৰিছো এইবাৰ
কেনেকুৱা পালি
উঠি উ হে কৈছো নহত কি নো শুনিবি মই প্ৰথমতে উঠিম বুলি মানে মই ৰুমৰ পৰাই উঠিম বুলি ভাবি গৈছো দেই তাৰপিছত তাত গৈ মোৰ মেদ জনীয়ে কলে মই নুঠো এ আমাৰ এই হেৰি এইটো জয়
অ
তাই নুঠো নাই তাই নুঠো বুলি ক'লে তাৰপিছ অ তাৰপিছত তাই নুঠো বুলি কোৱা দেখি মই এতিয়া কাক কম তাপা মোৰ লগৰ এজনীক ফোন কৰি মাতিলোঁ তাই কৈছে অ যাম তই ৰখি দে তাইও আহিলে তাইও পিছৰ পৰা নুঠো বুলি কৈ দিলে নহয় তাপা দুইজনীকে লাষ্টত মান্তি কোৱাই মান্তি কোৱাই মেলি উঠিবলে গলো আও এ মানে কি কৈছে এটা এটা হেৰিয়ত মানে তোৰ দুজনী বহাইছে দুটা বহাইছে মানে সন্মুখা সন্মুখীকে তাপা এটা এটাকেতো উঠাই উঠাই গৈ থাকে তাৰ লাষ্টত আমি গৈ ওপৰত পালোগে মানে চব চবতে এটা এটাকে মানুহ উঠাই উঠাই গৈ থাকে যে ঘূৰাই ঘূৰাই
অ গম পাইছো
তা পিছত অ তাৰ পিছত আও লাহে লাহে ঘূৰাবলে ধৰিছে এই কান্দিবলে আৰম্ভ কৰি দিলে নহয়
তাৰপিছত?
তাৰ পিছত মানে, তোৰ এনে ভয় নালাগে? তোৰ ওপৰৰ পৰা এনেকে কৰে, কিন্তু তললে যি যেতিয়া ওপৰৰ পৰা তললে নমা হয় নহয়, সেইটো টাইমত যেন গোটেই গা কিবা খহি পৰিলে তেনেকুৱা লাগে নহয়। কিন্তু মোৰ ইমান এটা ভয় লগা নাছিলে, তাই এৰ চিঞৰ অ' তাৰপা, এ গোট কেনেকুৱা চিঞৰিছে বুলি ভাবিছ অ'! তই মোক মাৰ, মই মৰি থাকিম এতিয়া। ৰখাবলে ক দাদা ৰখাওক, ৰখাওক। কিমান চিঞৰিছে। তাৰপা, মোৰ মানে আশী টকা।
এজনী?
এজনী আশী টকা অ'।
অঁ।
দে তেই মানে ভাল লাগিলে দেই প্ৰথম উঠিছোঁ যে ভাল লাগিছে কিন্তু।
অ' মইয়ো উঠি পোৱা নাই, কিন্তু উঠিম আৰু য'তে সুবিধা পাওঁ তাতে উঠিম। বাকী, এনে কেইপাক ঘূৰাই? এ এপাক
ছিক্স ৰাউণ্ড নে ছেভেন ৰাউণ্ড লিখা আছিলে।
অ' অ' অ', ভাল দে মই এইটো মানে আজিলেকে
কিনো কৰি অঁ, কৰি চাবিচোন? একো নাই মানে কৰিব লাগে আৰু এইবোৰ কিমাননো ভয় খোৱাকে থাকিবি আৰু হয় নে নহয় বাৰু?
অ' সেইটোৱে, মই আকৌ হেৰি, ইয়াত এই আমাৰ সাহিত্যসভা হওঁতে আহিছিলে নহয়, মই তেতিয়াতো ভয়তে নুঠিলো আকৌ।
এ, মই উঠি কেলে সাহিত্য সভাৰ মই উঠিবলে গৈছিলোঁ নহয়, আমাৰ এই নেওগে নিদিলে নহয়। কেনেকুৱা টানিছে মোক, নিদিয়ে তাই। মই উঠোংগে। তাই কৈছে, নোৱাৰ উঠিব মৰিবলৈ উঠিব এনেকুৱা বকিলে নুঠিলোগে মই গৈ।
অ' মোৰ আগতো তেতিয়া মোৰ ভয়তে নুঠিলোঁ, মই সেইটো কাষেই নাচালো নাচাপিলো বাৰু! সৰু লৰা-ছোৱালী বস্তু বুলি কওঁ। সেইফালে বোলো সৰু লৰা-ছোৱালী বস্তু আছে, নাযাওঁ। কিন্তু মই সেই চকৰিটোলে ভয়তে নগ'লোঁ বাও।
নহয়, এবাৰ উঠি চাবিচোন? মানে ভাল লাগিলে মোৰ উঠি এইবাৰ।
অ' অ', তোৰ আমাৰ ওচৰৰ ভাইটি এটাই সি মোক কৈছে যে আহ, এ, সিওঁ মোক কৈছিলে যে জপৰি আছে। তাৰ পিছত আকৌ মদকা খোৱা বুলি এনেকে গাড়ী ঘূৰি থাকে পথালিকে, সেইবোৰ দেখুৱাইছে, সি মানে সেইদিনাখন ভিডিঅ' কৰিছিলে আৰু মোলে, এ বহুত ডাঙৰ মেলা হৈছে দেখোন। ধেৰ মানুহ দেখোন তাত।
ধে-ধেইৰ মানুহ। তোৰ মানে, তোৰ সন্ধিয়াৰ পৰা খো-সন্ধিয়াৰ পৰা খোলে। কিন্তু এটা কথা কি গম পাৱ নে? বহুত পইচা লুটিছে, তোক মই ইমানেই কৈছোঁ আওঁ।
অ' অহ, দামবোৰ বেছি বেছি ন?
বহুত দামবোৰ বেছি বেছি তোৰ। ওৱান ফিফটি, গম পাৱ? এটা জলপৰী চাবলে যোৱা এটা মানুহৰ ওৱান ফিফটি। আমি সেইটো কাৰণে চাবলে নগ'লো নহয় জল পৰি মই মোবাইলতে চাই খতম কৰিলোঁ।
আৰু জলপৰী মানে একো ইমান ইণ্টাৰেষ্টিং নহয়, নহয় কোনোবা ছোৱালী এজনীয়ে এনেকে কাপোৰ পিন্ধি লৈ পেলাই পানীত গৈ পেলাই ডুপকী মাৰি আছে আৰু হয় নহয়।
অ', অ', সেইটো কি নহয় নহয় সেইটোতকে মানে তোৰ কি চাবলে ভাল আছিলে মানে মাছ বিলাক সাগৰৰ যিবিলাক মাছ ওলাইছে সেইবিলাক আচলি ওলাইছে যে গ'ম পাইছ নে নাই।
অ', অ', সেইবোৰ এ আচলতে সেইবোৰ চাবলগীয়া আৰু কিন্তু কথাটো হ'ল কি এই ইয়াত মানে ব্যৱসায় ভিত্তিত যিহেতু কৰে ন গতিকে পইচাবোৰ কমত নিদিয়ে আৰু তো মানুহবোৰেও কি আৰু গৈছে যেতিয়া এতিয়া চাই যিমান টকা বুলি কয় লয় আৰু এতিয়া তহঁতে চ'ব। কৰি ৰ উঠিছ তহঁতক এশ টকা বুলি কোৱােনো তহঁতে দিলহেঁতেন।
সেইটোৱে অ', কি সেইটোৱে। আৰু মানে সিহঁতি কি কৈছে গম পাৱ না ধৰ মানে মানুহৰ মনোৰঞ্জনৰ কাৰণে আনিছে। যদিওঁ মানে ব পৰুৱা চিষ্টেমটো বেছিকৈ পেলালে গ'ম পাৱ।
অ', সেইটয়ে মই গম পাইছোঁ। আজিকালি মেলাবোৰত তেনেকুৱা এইতো পইচাটো মানে বেছি গুৰুত্ব দিয়ে। আৰু সেইবুলি ও নহয় তাত যোনে অনুষ্ঠানটো পাতিছে সেহেতোও মানে সেই পইচা ধান্ধাতে পাতে গ'ম পাইছ নাই তই এটা।
সেইটো এতিয়া সোমাওতে নে দহ টকা দেখোন ক্ৰিকেট।
অ', সেইটোৱে সোমাই পেলাই এনেই ঘূৰিবলৈ হলেওতো দহ টকা দহ টকাকে যাব। আৰু দিনটোত যদি। এহেজাৰজন মানুহে দহ টকাকৈ ল'বলৈ হ'লেও দেখোন এদিনত এনেই দহ হেজাৰ টকা উঠি আছে।
সেইটোৱেই। আৰু সন্ধিয়া সময়ত মানে আৰু এতিয়া টাইমতটো ভাল টাইম পাইছে যে তোৰ ধৰি ল বন্ধতে